হেল্ল'
হেল্ল', নমস্কাৰ।
নমস্কাৰ।
ক'ত আছা তুমি?
মই তোমাৰ এইবাৰ ঘৰৰ ওচৰ পদুলিটোৰ ওচৰত বহি আছিলো এপাক। পিছে তুমি?
মই তোমাৰ এইজাষ্ট ঘৰ সোমাইছো এ গুৱাহাটী গৈছিলো মানে আজি।
অঁ।
তাৰ পিছত এই আহি পাওঁতে লেঠা তাত গৈছিলো।
অ, পিছে কি লেথাত?
তোমাৰ মই বাৰ জব কৰিব গৈছিলে
আহ।
তোমাৰ বা ৰুমত গৈছিলো।
অ, পিছে বায়ে কিহত যাব অ,
বেংকট কৰে গুৱাহাটী।
আহ।
তাৰপিছত তাতে আছিলে সি আজি এনে গৈছিলো এপাক। ফ্ৰী আছিলো দেওবাৰ আছিলে যে।
উম।
এই মাত্ৰ আহি পাইছো হে সোমাইছোৱে হাত ভৰি চাত ভৰি ধুই বহি আছো এতিয়া।
অহ।
তুমি কি কৰি আছা?
পিছে আমি যে ভাবিছিলো যে এফালে যাম বুলি।
অ, সেইটোতো হ'ব। মানে কি কৰি আছে এতিয়া?
মই এতিয়া এনেই বহি আছিল।
আহ।
আহ। তাকে পিছে পইচা গোট খাইছেগে নে তোমাৰ?
অ, হৈছে গৈ।
অ।
এৰ আমি যে ৰাইটো বনাই থৈছিলো ন।
অ, অ, সেইটো।
পিছে কেতিয়া মানে গলে ভাল হ'ব চাগে?
এই কেইদিনতে যাব লাগিব।
অ, আজি তোমাৰ কেই তাৰিখ হল? আজি পাঁচ জুলাই হ'ল ন। পাচঁ তাৰিখ দহ আমি পোন্ধৰ তাৰিখ মানে আগত যাব লাগিব।
অ, তাকে।
যাব পাৰিম আৰু।
অ।
ন?
আহ।
বাকী চাহ-তাহ খালা নে নাই?
খালো খালো। তুমি?
ময়ো খালো দিয়া।
অ।
এ, গৈছো ৰাইডিং দিয়াৰ যোগাৰ কৰিলা নেকি?
যোগাৰ কৰা হৈ ছেগে বাৰু।
বাইকখনতো পুৰা চাৰ্ভিচিং দিলা ন বনালা?
পুৰা দিয়া আছে টিপ টপ।
উম।
উম।
ৰাইডিং গিয়াৰ জোৰ লাগিব ভালকে মোৰ মই এইযোৰ কিনিম বাৰু ভাল চাই।
অঁ।
কি কোম্পোনীৰ ল'লে ভাল হব এনেকা গিয়াৰ চিয়াৰ তুমি জানিবা নেকি
একযৰ ললে ভাল হ'ব
একজৰ ন
আহঁ
অঁ ঠিকে আছে মই সেইটোৱে ল'ম বুলি ভাবিছিলো সেই ব্ৰেনটো ভাল
অঁ মোৰো পিছে একযৰে আছে
উম একজ লব লাগিব। হেলমেটটো বাৰু আছে তোমাৰ এযোৰৰে আছে এইবাৰ কে ৱাই টি এটা লম চাগে হেণ্ড বেগ
অ ময়ো কে ৱাই এদি দাছ চাই আছো এই যে তোমাৰ লিঅ' পাৰ্ট বুলি যে লিখা থাকে ব্লু কালাৰ হোৱাইট কালাৰ
আহঁ
সেইটো ভাল লাগে মানে
আঁহ আহঁ
উম পিছে তোমাক মই তাৰ বিষয়ে কথা কিছুমান কম বুলি ভাবিছিলো
অঁ অঁ কি কথা কোৱা
আমি তোমাৰ তেল চেল সিদিনাখন যোনদিনা খন যাম আৰু সেইদিনাখন টাউন চাউন গৈ কাপোৰ চাপোৰ কিনি যি যি বস্তু লাগে সেয়া লৈ আহি তেল চেল ভৰাই মেলি আহি আমি তোমাৰ বাৰটা মানত ওলাই দিব লাগিব। বাৰটা বজাত লাই মেলি তাৰ পিছত তোমাৰ ধুনীয়াকে
তোমাৰ তাত ধুনীয়া টাইমত সোমাব পাৰিম।
অ পিছে অকন ৰখিও যাব লাগিবতো। আৰু নগাঁও হৈ গলে অকণ আমাৰ এইফালে দুৰ বেছি হব। ৰাস্তা ভাল হলেও।
আহঁ
পিছে তুমি কি কি লৈ যাবা তালৈ পিন্ধিবলে কাপোৰ?
মই তোমাৰ নিম কেইটামান কাপোৰ।
হো?
নিব লাগিব চাৰ্ট পেণ্ট দুই তিনযোৰমান।
অঁ চেন্দেলো নিব লাগিব।
চেন্দেল জোতা পিন্ধি যাম বাৰু চেণ্ডেল যোৰ লৈ যাম।
অঁ চেন্দেল লৈ যাব লাগিব তাত পিন্ধিবলৈ। উম পিছে আমি তমাৰ জোগা কি কি চাম বুলি ভাবিছা তাত?
জেগা তোমাৰ মফালত যোৱা হব ন।
অহ।
তাৰপিছত তোমাৰ হেৰি মান চাম কি কয় উ মিয়াম লেক যাম।
চেভেণ্ চিষ্টাৰ।
চেভেন চিষ্টাৰ ৱাটাৰফল তাৰপিছত এই গছৰ যে ব্ৰিজখন।
বেম্বুটেক?
বেম্ব ট্ৰেক নহয় ডাবুল ট্ৰেকাৰ ব্ৰেচ বুলি কয়।
আহ।
তাত যাম
তাৰপিছত ডাৱকি যাব লাগিব
ডাউকী যাম তাৰপিছত তোমাৰ আৰু এই ৱাটাৰ ফল এটা আছে যে
কাৰম ৱাটাৰফলচ
অ সেইটোত যাম।
তচত লাইট ৰুম
লাইটৰুমতটো যাব লাগিব সেইটোতো ধুনীয়া সেইটো নিচিনা ধুনীয়া জেগাই নাই।
উম।
কি যে মজা লাগিব ন তাত যোৱাৰ পিছত?
অ পিছে তাত জেগা বহুত খিনি চাবলগীয়া জেগা আছে। আৰু তোমাৰ আমি যাম বুলি ভাবিছিলো দুই বন্ধু একেলগে যাম আৰু ধুনীয়াকে তাত মজাকাকে জাগা চাগা চাম। ধুনীয়াকে ঘূৰিম সন্ধিয়া সময়ত ওলাই মেলি চু বজাৰ আছে।
ছ বজা নহয়।
অ পুলিচ বজাৰ অ পুলিচ বজাৰ ওছৰত যাম ওলাই মেলি।
উম চব বজাত আছে তোমাৰ দেলহিতে আছে।
এইটো ভুল হৈ গল পুলিচ বজাৰ কৰিব লাগিব চুৰ বজাৰ কৰি দিলো।
আহ।
উম।
মজা থাগিব ৰাতি তাত তোমাক ৱাকিং কৰিম।
আহ।
তাৰপিছত বহুত ধুনীয়া লাগিব দেই
উম গৈতো বহুতেই ভাল লাগিব
উম
তাত আমি জোগা দেখিয়ে চব পাগল হৈ যাম
বাকী তুমি কাম যে কৰি আছিলা এতিয়া ছুটি ল'বা দেই দুদিন তিনদিনৰ কাৰণে
অ চুটি লব লাগিব বাৰু যাবলৈ
নহ'লে নিমিলেও মানে ছুটি ল'বই আগতে কৈ থবা মোক তাৰিখে ছুটি ল'ম বুলি
অ
নহলে আমাৰ যোৱাতটো নিমিলিব যে
অঁ
বাকি মই মই বাৰু মিলাই থৈছো মোৰ কথা নাই মোৰ ম তোমাৰ বিজনেছে কওঁ মই নিজৰ কাম নিজেই কৰোঁ ছুটি ল'লেও মোৰ লোকচান নাই
তোমাৰ কথা নাই বাৰু
তুমি এতিয়া জব কৰি আছা ন ছুটি ল'ব আগতে খুজি অথবাোক এ তিনি দিনত মোৰ ছুট লাগিব বুলি
অ
জনাই থবা
উম
তেতিয়াহে মিলিব নহলে নিমিলিব
আহ
আকৌ প্লেনতটো কেনচেলো কৰ আকৌ অহা মাহত যাব লাগিব
উম যামটো এইটো মাহতে যাম বাৰু এইকেইদিনতে
আহ
পোন্ধৰ আগতে হৈ যাব পাৰে অলপমান পইচা কেইটামান কমি আছে সেইটো হৈ গলে আমি যোনদিনাখনে হৈ যাব তাক পিছদিনাখনে ওলাই দিম
তাকে সেনেকাতে যাব লাগিব।
অ মানে প্লেনটো কৈ থাকিলে পিছলৈ গৈ থাক ঘপকে পইচাটো হাতত আহি ওলাই দিম আৰু পিছদিনাখন অ ত যোৱাৰ মজাটোও বেলে প্লেন কৰি থাকিলে মানে সফল নহয়গে মানে। ঘপককে গৈ মেলি গ'লে মজাটো বেলেগ আৰু মানে।
মই কেনে ইমান প্লেন বনোৱা নাছিলো তো মই আগৰ প্লেন এনেকে কেনচেল হৈ যায় আগতেই বনাই থওঁ দেখি তাই মই যাব নাপাওঁ কিবা নিমিলেহে গাড়ী মিলাব নোৱাৰো, নব ঘৰ পৰা যাব নোৱাৰো
পিছে দুটাই সলনাসলনি কৰি চলাই যাম যাম ন? তুমি অলপ বি বি নাথাকা জাগাত চলাবা।
মই এনেুৱা হাইৱেত চলাব পাৰিম,
অ তুমি চলালেহে পাৰিবা।
বাকী তোমাৰ যামে চামে টাউনৰ এলেকা খিনি তুমি চলাবা তেতিয়া দুই দে অলপ মানে গা চাৰ কমাই বিষাব আৰু নহলে তুমি অকলে টানিলে তোমাৰ কষ্ট হ'ব বেছি।
মোৰ বাৰু ইমানটা কথা নাই কিন্তু হলেও তুমি ইয়াতো পৰা চ চলাব পৰা হৈ গৈছাতো অলপ মানে হাইৱেত চলাব পাৰিলে তুমি বহুত খিনি কথা শিকিব পাৰিবা
মই এতিয়া মানে মেইন কেচ মই কিয় নোৱাৰো মোৰ মেইন কেছ মানে মোৰ নিজৰ বাইক নাই যে
উম সেইটোৱে তোমাৰ বাইকে আৰু মোৰ বাইক একেই কথা।
সেইটো হয় কিন্তু নিজৰ বাইক থাকিলে ধৰ মই সদায় এতিয়া মোৰ স্কুটি আছে স্কুটি চলাওঁতে আচলতে মোৰ এই দেৰ বেলেগ এখন চাইকেলৰ নিচিনা হৈ গ'ল নো
উ
কিন্তু উম সেইটোয়ে মই সদায় চলাব নযো মই এতিয়া কাৰোবাক তোমাক লগ পালো তোমাৰ আজি চলালো, আকৌ এমাহ মানৰ পিছত কাৰোবাক লগ পালো তাৰখন চলাইছোঁ এনেকৈ মানে চলোৱা হয়।
আহ
চলোৱাত চলাই দিম ধৰা এই ক জামে চামে অকমান দিগদাৰ হয় আৰু ট্ৰেফিকৰ।
উম
কি এনেই কথা নাই আৰু।
পিছে এইফালে ৰাস্তাও বহুত ভালে আছে।
উম
উম পিছে অলও ৰাস্তা চ্ত অ ৰাস্তাই মোৰ আধা খিনি বাৰু মনতে হৈ গ'ল কোন খিনি গাত আছে, ক'ত কি আ হৈছে চব গছৰ হৈ গ'ল মোৰ।
অ
তাতে গোটেইখিনি।
এটা স্পীডত আমি তোমাৰ গৈ থাকিলে হ'ল আৰু।
অ যোনখিনি বিলাকে খালী আছে তাত ওৱান টুৱেণ্টি, ওৱান টুৱেণ্টি ফাইভ মানে ছয় নম্বৰ গিয়েৰ লগাই মেলি আৰু য'ত আৰু হেৰি আছে মানে হান্দ্ৰেতৰ ওপৰতে থাকিব লাগিব আৰু। হান্দেত নাইনতি প্লাছ তেতিয়া মানে আমাৰ গাড়ি বহুত ধুনীয়া এটা মাইলেজ দিব বাৰু। এনেও মাইলেজ দিব আমি দুই তিনি টানি নাযাওঁটো ছয় নম্বৰতে টানি
উম
পুৰা মই ৰাইডিং জেকেট পিন্ধি পুৰা একদম ৰাইডিং চব বস্তু ক্লিয়াৰ কৰি মেলি যামতটো, তেতিয়া চলাই আৰু অলপ ভাল লাগিব।
সেনেকেই যাব লাগে নহয় নিজৰ চেফটিত তেতিয়া ভাল আৰু। ভালে।
পিছে তুমি আজিলৈকে এনেকে গৈছা নে নাই বাৰু।
নাই মই তেনেকে বাইকৰ ৰাইড মৰা নাই মই কাৰতহে গৈছো তোমাৰ দূৰ জেগা-
অ পিছে তত ময়ো গৈছো এ আগতে গৈছিলো আৰু কিন্তু মই কাৰতকে তোমাৰ বাইকত যাব বেছি ভাল পাওঁ।
ভাল লাগে হয় কিন্তু কাৰত বেছি চেফ আৰু মানুহটো-
উম কিন্তু চলাই যোৱা মজাটো ভাল আৰু বাইকত যোৱাাতটো-
সেই দুইটাই মজা বেলেগ -বেলেগ কাৰত তুমি আৰামত যাব পাৰি। বাইকত তোমাৰ ৰ'দ, বৰষু, ফোনত কষ্ট হয় কিন্তু মজাটো বেছি পায় ভিউতটো বেছি এনজয় কৰিব পাৰি।
উম
বাইকৰ
হয় বাৰু কথাটো
উ সেইকাৰণে দুইটাই মজা বেলেগ বেলেগ এই দুইটাতে মজা আছে।
অহ
নাই বুলি নকওঁ আৰাম বিচাৰিলে ধুনীয়া দামী কাৰ এখনত যই কৰিব যোৱাত বহুত আৰাম পাবা
অহ পিছেনে তাত খোৱা বোৱাটো কি কৰিম বুলি ভাবিছা।
খোৱা- বোৱা? খোৱা- বোৱা কি আৰু হোটেলত খাব লাগিব। আমি ত একমাহৰ এমাহ দুমাহৰ কাৰণে নাযাওঁ নহয় নিজে বনাই খাবলৈ।
উম
কিবা কিবি পেকেজ চেকট বনাম ঠাণ্ডা ছাণ্ডা এইবিলাক খাব লাগিব আৰু
উম
দোকানৰ হোটেলত
পিছে এনেই যদি তোমাৰ মতে আমি- কেইটামানত সোমাই যামগৈ চাগে শ্বিলং পুৰা-
শ্বিলং আমি তোমাৰ ৰাতি এটা দুটাত গ'লে- শ্বিলং সোমাম তোমাৰ তাত তোমাৰ গুৱাহাটীলৈ কেই ঘন্টা লাগিব চাৰি ঘন্টা। চাৰে তিনি ঘণ্টা চাৰি ঘণ্টা লাগিল।
এইফালে অকমান বেছি হয়টো কিন্তু এইফালে ৰাস্তা ভাল-
নহ বেছি টাইম ন লাগে।
অ হ'লেও তোমাৰ মই এটা ফিক্স টাইম দিলো তোমাৰ এটা বজাত যদি। এটাত ওলাই যদি যাওঁ।
আমি ছ ছটা সাতটাত মেঘালয়ত সোমাই দিব পাৰিম সাতটা মানত।
অ অ হে দ সাত আঠটা লাষ্ট আৰু তাতকে আগতো সোমাই যাবাৰ আৰু-
উম মেঘালয় ছিকিম মেঘালয় এন্ট্ৰি কৰি দিব পাৰিম অ
উম পিছে তোমাৰ গুৱাহাটীৰ পৰা বেছি দূৰ নহয়তো তাৰ পৰাা মানে আৰু- শ্বিলং এণ্ট্ৰি হোৱাৰ পৰাই মানে জাগা চাই চাই গৈ থাকিলেও হ'ল আৰু
অ শ্বিলং ম মই তোমাৰ ছিকিম ওলাই গৈছিলে শ্বিলং- শ্বিলং মেঘালয় সোমাই দিম। আৰু ভাল লাগিব-
গৈতো মজা লাগিব- জাগা খিনিয়ে যি মজা মজা আছে বিউটি আৰু
সেইটোৱে সেইকাৰণটো তাত প্লেন বনাইছো ইমান গৰম পৰিছে আমাৰ ইয়াত তাতো অলপ ঠাণ্ডা হ'ব।
আহ